অ কোৱা?
আহ কি কৰি আছা হে?
এনেই আছো ৰ'বা, কি কৰিম? তুমি কি কৰি আছা?
এ মইও তোমাৰ এনেই শুই আছো ৰবা বিচনাতে অলপ পৰি কিনে। বাকী খবৰ পাতি ভাল?
খবৰ পাতি ভালে দিয়া বেয়া নহয়। বাকী তুমি শুই আছা যে কিবা বেমাৰ চেমাৰ হল নেকি? নে বতৰটো ঠাণ্ডা পাই শুই দিলা বিচনাত?
এই বতৰটো ঠাণ্ডা পাই শুই দিছো দিয়া। ৰাতিপুৱাৰ পৰা যিহে গৰম আছিল দুপৰীয়া। সময়খিনিত মানে ইয়াত থাকিব নোৱাৰা গৰম আছিল আৰু। সেইকাৰণে এতিয়া অলপ মানে মানে কঁকালখন চিধা কৰিছো দিয়া আৰু।
অ ঠিকেই আছে বাৰু, বাকী তুমি কিয় ফোন কৰিলাহে আজি? এনেতো তুমি ফোন নক- ৰা, বহুতদিন ফোন কৰাই নাছিলা আজি কি বিশেষ মনত পৰিল মোলে?
বিশেষ মানে এনে ফোন মাৰিলো দিয়া আৰু। মানে তোমাৰ এনে আৰু কথা পাতিবৰ কাৰণে আৰু। এ সেই অলপ কিছুমান বিষয় আৰু মনত পৰিল মোৰ, তো এনে শুই থকাতকে আৰু তোমাকে ফোন কৰি সেই কথাবিলাক জনাই দিও আৰু, মানে তেতিয়া অলপ তোমাৰ লগত আলোচনা কৰা হব মন ত অলপ পাতল হৈ যাব।
তাকে দিয়া মানে। কোৱাচোন তুমি কি বা কোৱা এনেও তোমাৰ এনেকুৱা ধৰণৰ আলোচনা চলি থাকিব লাগে দিয়া। তেতিয়া মানে তোমাৰ গম পোৱা যায় ন সমাজত কি চলি আছে কি চলা নাই। মানে মানুহৰ এতিয়াটো জানাই মন বোৰ সলনি হৈ থাকে। ত' কেনেকুৱা ধৰণৰ কি হৈ আছে, কি হোৱা নাই সেইবোৰ
এ নাই ধৰা তোমাৰ এই যিটো আমাৰ সমাজ আৰু। সেই সমাজখন তোমাৰ কেনেকুৱা ন। মানে এই সমাজখনে মানুহক উঠাও দিব পাৰে নমাইও আনিব পাৰে। মানে সমাজখনৰ যিটো প্ৰভাৱ মানুহৰ ওপৰত, ত সেই মান- নৰ যিটো ওপৰচ- প্ৰভাৱ আছে আৰু সমাজৰ, সেই সমাজৰ প্ৰভাৱ মানে বহুতে বেছি দিয়া। কাৰণ এখন সমাজ আৰু তোমাৰ বৰ্তি থাকিবলৈ বা এখন সমাজতে যিহেতু মানুহে বস- সবাস কৰিব লাগিব দিয়াচোন ভাল হওক, সমাজ বেয়া হওক ত' সমাজখন কিন- টো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ তুমি কি ভাবা এইটোৰ ওপৰত অলপ কোৱাচোন?
অ সেইটোতো হয়ে বাৰু। তুমি ঠিকে কৈছা। মানে সমাজত এতিয়া তোমাৰ মানুহ চিনি পোৱাটো বৰ ডাঙৰ কথা হৈছে। মানে আৰু তুমি এনেকুৱা হৈছে, যদি তুমি মানুহ চিনিব পাৰিছা তেতিয়াহে তোমাৰ কাম আহিব বা তোমাৰ তুমি সমাজত বৰ্তি চলিব পাৰিবা। ত' এনেকুৱা ধৰণৰ সমস্যাটো বৰ্তমান দেখাই যায়, আৰু তুমি দেখিবা সমাজত মানে বৰ্ত- বৰ্তমান কোনে তোমাৰ সমাজখন চলাইছে, যিবিলাক বেয়া ব্যক্তি ন বেয়া মানুহ সেইবিলাকে বেছি সমাজ চলাই আছে চাবাচোন তুমি ভাল মানুহ বহুত কম দে- কিবা সমাজত এনেও আজিকালিৰ সময়ত ত তুমি কি ভবা এই ভাল মানুহ মই এতিয়া তোমাক ভাল মানুহৰ কথা সুধিলো সেই ভাল মানুহ কো এজনে বা এগৰাকীয়ে কেনেকে সমাজ এখনত তোমাৰ প্ৰভাৱ পেলাব পাৰে বা কেনেকুৱা কে- এনেকুৱা ধৰণৰ ভূমিকা এটা গ্ৰহণ কৰিব পাৰে আমাৰ যিট- সমাজ আছে বৰ্তমান সমাজ সেই সমাজ ব্যৱস্থাত।
এ ধৰা এতা তোমাৰ এই যিটো ভাল মানুহ আছে বা ভাল মানুহ বিলাক সেই সেই মান মানুহ বিলাক সমাজত ধৰি লোৱা এই আমাৰ ক'বলৈ গ'লে আগৰ যিবিলাক আমাৰ ডাঙৰ ডাঙৰ মানুহ আছিল। সেই ডাঙৰ ডাঙৰ ব্যক্তি আছিল। সেই ব্যক্তিসকলে আমাৰ সমাজখনক কি কি দি থৈ গৈছে তুমি চোৱাচোন। তোমাৰ শংকৰদেৱে হওক বা তোমাৰ আমাৰ যিবিলাক ডাঙৰ গায়ক হওক বা সাহিত্যিকৰ হওক। এইবিলাকে আমাৰ কাৰণে কিমান কি কৰি গৈছে তোমাৰ, এইবিলাকৰ অৱদান মানে মানে মানে লেখত ল'ব লগীয়া আৰু মানে এইবিলাক আমি পাহৰিব নোৱাৰো। ত সেনেকুৱা ভাল মানুহে খন সমাজত লাগে দিয়া চোন। এ ধৰি লোৱা সমাজত এটা কিবা অনুষ্ঠান হ'লে সেইবিলাক মানুহে তোমাৰ ভাষণ দিয়া হ বা সেইবিলাক মানুহেই সেই কাম-কাজবোৰ অ চাব ন? ত' সেইবিলাক মানে ভাল মানুহ এজনৰ বহুত প্ৰয়োজন সমাজ এখন চলাই নিবৰ কাৰণে। কাৰণ ভাল এজন মানুহ বা এজন তোমাৰ সন্মানীয় মানুহ তোমাৰ সকলোৱে কথা শুনিব দিয়াচোন। সমাজ এখনৰ মানুহে বা ধৰি লোৱা এজন গাঁও হি হিচাপে আৰু সমাজ এখনত তেওঁক স স্বীকৃতি দিব। ত' সেনেকুৱা ধৰণৰ আৰু। বাকী তোমাৰ সমাজত ভাল মানুহৰ ব্যৱহাৰ অ মানে মানে যিটো উপকাৰ সেই উপকাৰটো বহুত দিয়াচোন। এ ধৰি লোৱাক সমাজ এখন আৰু আমাৰ সেই সমাজখনত যদি ভা ভাল মানুহ নাথাকে তেতিয়াহ'লে সমাজখন আগবাঢ়ি নাযাবচোন। মানে ধৰি লোৱা সমাজখনত যদি অকল বেয়া মান মানুহৰে প্ৰভাৱ থাকে, তেতিয়াহ'লে সেই সমাজৰ যিটো ব্যৱস্থা সেই সমাজৰ ব্যৱস্থা বেয়া হোৱাৰ লগতে তোমাৰ সমাজত উন্নতিও কেতিয়া নহ'ব। ত' ইয়াৰ ফলত কি হ'ব আৰু ইয়াৰ ফলত তোমাৰ এই যি যি নতুন সুবিধা আছে সেই সুবিধাবোৰ সেই সমাজৰ মানুহ বিলাকে নাপাব। এতিয়া ধৰি লোৱা এজন ভাল মানুহ আছে আৰু সেই ভাল মানুহজনে এ যিকোনো আৰু মানে ধৰি লোৱা ব্যৱস্থা হওক, সুবিধা হওক, আঁচনি হওক সেইবিলাক মানে প্ৰত্যেকখন ঘৰকে দিয়ে আৰু মানে। মানে তেওঁ মানে সকলোৰে ভাল বিচাৰে। সকলোকে মানে তেওঁৰ মানে চাই আৰু চকুৰে চায়। ত সেনেকুৱা ভাল মানুহ থাকিলে সমাজত সকলোৰে সফল হ'ব বা উন্ন উন্নতি যিটো হোৱা সেই উন্নতি হোৱা পথো বহুত সুকীয়া হৈ পৰে। ত সেই কাৰণে এখন সমাজত আৰু ভাল মানুহ দৰকাৰ দিয়াচোন। বাকী ভাল মানুহ তোমাৰ সমাজ এখনক আগবঢ়াই বহুত দিশত লৈ যাব পাৰে। ধৰি লোৱা সাংস্কৃতিক হওঁক বা কিছুমানে জানে তোমাৰ। কিছুমানৰ মানে এখন সমাজে বাৰু এজন ভাল মানুহক অন্য এখন সমাজলৈ তোমাৰ কি বিশেষ অনুষ্ঠানত ধৰি লোৱা মাতিলে তেতিয়া তোমাৰ গাঁও বা সেই সমাজখনৰো উন্নতি হৈ দিয়াচোন বা সেই সমাজখনেটো তোমাক কি বুলি কয় এইটো? অ জনাজাত হয় দিয়াচোন যে ইখন সমাজৰ পৰা আহিছে বা ইখন গাঁৱৰ পৰা আহিছে। তেওঁ এতিয়া তেওঁ নিজৰে গাঁৱৰ সন্মান বঢ়াৰ লগতে, নিজৰো তোমাৰ অলপ মানে গৌৰাম্বিত অনুভৱ কৰিবা যে আমাৰে গাঁৱৰৰ গাঁৱৰ হয় আৰু সেই মানুহজন। এনেকে বেলেগৰ লগত ক'ব পাৰিবা ধৰা বাহিৰৰ অনুষ্ঠান বিলাকত। ত' সেনেকুৱা ধৰণৰ অনেক সুবিধা দেই। ভাল এজন মানুহে বা বহুতো তথ্য বা বহুতো তোমাৰ কথা আগবঢ়াই থৈ যায় এজন ভদ্ৰ বা এজন সহজ সৰল মানুহে। আৰু অই-অন্য সহায় কৰাৰ লগতে অন্য যিটো অপকাৰ সেই অপকাৰ অ নকৰে আৰু। কিন্তু ক'বলৈ গ'লে আৰু তোমাৰ এনেকুৱা ভাল মানুহৰ লগতে ভাল মানুহ দেখুৱাও বহুত মানুহ আছে দিয়া। মানে ধৰি লোৱা তেওঁলোকে ভিতৰেদি বেয়া বা ভিতৰেদি তোমাৰ অ-অন্য মানুহক চাব নোৱাৰে আৰু। কিন্তু তোমাৰ মানে কি বুলি কয় সেইটো? বাহিৰত ভাল দেখায় আৰু। বাহিৰত মানে মানুহক এনেকা দেখাব যে প তেওঁতকৈ ভাল কোনোৱে নাই। ত সেনেকুৱা মানুহো আছে। সেনেকুৱা মানুহৰ পৰা আমি যিমান পাৰো সমাজে হওঁক বা গাওঁখনে হওঁক বা তোমাৰ সাধাৰণ মানুহ দূৰত থাকিব লাগে। কাৰণ সেনেকুৱা মানুহৰ নিজৰ স্বাৰ্থৰ কাৰণেহে লগ দিব আহে। যেতিয়া তেওঁৰ স্বাৰ্থ শেষ হৈ যাব তেতিয়া তেওঁৰ আঁতৰি আহিব। তো সেনেকুৱা মানুহৰ পৰা যিমান পাৰা দূৰত থাকিব লাগে আৰু মই ভাবো। ত' সেইকাৰণে সমাজত ভাল মানুহ এজনৰ বহুত প্ৰয়োজন। সমাজ এখন উন্নতি কৰি নিয়াৰ কাৰণে। সেয়ে ভাবো দিয়া। বাকী তুমি তো মোক ভাল মানুহৰ কথা কলা। গুৰুত্বৰ কথা ক'ব দিলা। বাকী তুমি সমাজৰ বেয়া মানুহৰ প্ৰভাৱ কেনেকৈ পৰে সমাজ এখনত সেইটো কোৱাচোন।
তুমিতো সেইটো কথা কলাই ন, কিছুমান মানুহে মানে সমাজত এনেকুৱা কিছুমান কাম কৰে মানে মুখা পিন্ধাৰ দৰে কাম কৰে আৰু তেওঁলোকৰ স্বভাৱ চৰিত্ৰ বুজিব নোৱাৰি তেওঁলোকৰ কামৰ জৰিয়তে। ত সেনেকুৱা মানুহৰ পৰা আমি দূৰতটো থাকিব লাগে সেইটো সঁচা কথা কিন্তু তুমি এইটোও জানিব লাগিব মাজৰ সেই মানুহবোৰক চিনি পোৱাটো সহজ নহয়। মানে তেওঁলোকে এনেকুৱা ধৰণে সমাজত বাস কৰে বা সমাজত এখনত থাকে যে তে ভাবিবা যে তুমি তেৱে চবতছে ভাল আৰু সেই সম মাজত কিন্তু আচলতে হয়তো তেওঁ নিজৰ লাভৰ বাবে বা কিবা এটা পদবীৰ বাবে ভাল। নহ'লে বা তোমাৰ নিজৰ যিটো আৰ্থিক ব্যৱস্থা সেই আৰ্থিক ব্যৱস্থা টো আৰু সুক্ষম কৰি তুলিবৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থাৰ‌ কাৰণে তেওঁলোকে কি কৰে যে তোমাৰ বিভিন্ন ধৰণৰ সমাজ সেৱক হিচাপে কাম কৰি দেখায় বা সমাজত ভাল এটা নাম দেখায় যাতে এতিয়া ধৰা আমি যদি কওঁ তোমাৰ যেতিয়া ৰাজনীতিৰ কথা আহে সেই ৰাজনীতিৰ কথা যেতিয়া আহে তেতিয়া আমাৰ ইয়াতে জানে ভোট গণনা যেতিয়া হয়। তো তেতিয়া বহুত মানুহক দেখিবা ন তুমি যে তেওঁলোকে ধৰা ৰেলী কৰিব আহে। কিন্তু সেই যেতিয়া তেওঁলোক জিকি গ'ল ধৰা, সেই জিকি যোৱাৰ পিছত তেওঁলোকে কিন্তু সেই সমষ্টি বা সেই মানুহবিলাকক গুৰুত্ব নিদিয়া হয়। সেইটোৰ কাৰণ কি কাৰণ তেওঁলোক আচলতে সেই সমাজৰ বাবে কাম নকৰে। তেওঁলোকে সেই কাম কৰে সেই কেৱল পদবী পদবীৰ বাবে। এবাৰ পদবীটো পোৱাৰ পিছত তেওঁলোকে পাহৰি যায় যে কোনসকল লোকে তেওঁলোকক ভোট দি বা তেওঁলোকক যোগদান কৰি কিনে তেওঁলোকক জিকুৱাইছিল সেইটো কথা পাহৰি যায় ত এনেকুৱা ধৰণৰ কথা আৰু বেয়া মানুহৰ প্ৰ- প্ৰভাব বুলি ক'লে এই এইটো কথা মানে ধৰি লোৱা ভাল মানুহ এজনৰ যেনেকে তুমি কথাটো ক'লা। ভাল মানুহ এজনে সমাজত ভাল ভাল কথাৰ বিষয়ে জান নিব তেওঁ অধ্যয়ন কৰে যে সমাজ এখন ভাল কৰিবলে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহন কৰিব পাৰি। কিন্তু যিসকল লোকে মানে বেয়া লোকসকলে আৰু তেওঁলোকে একো অধ্যয়ন নকৰে। তেওঁলোকৰ একো মতলব নাই যে স সমাজ এখন ভাল হওক বেয়া হওক তেওঁলোকে খালি নিস্বাৰ্থ ভাবে কাম কৰি যায় সদায়। তো সেইটো এটা লেখত ল'বলগীয়া কথা। সেইটো মানে সেইটোত গম পাই যে কোনজন ভাল মানুহ বা কোনজন বেয়া ব্যক্তি। কাৰণ তোমাৰ তাই কি হৈ যায় উম এ ক'বলৈ গ'লে এটা সময়ত এনেকুৱা এটা পৰিস্থিতি আহি যায় তুমি হয়তো অসামঞ্জস্যত পৰি যাবা যে কোনটো বস্তু আমি ভাল, কোনটো বস্তু বেয়া কেনেকে গম পাম। এই যেতিয়া তোমাৰ এখন মঞ্চত এজন ব্যক্তিক ভাষণ দিবলৈ দিয়া হয় তেওঁৰ ভাষণৰ সুৰ বোৰত বা তেওঁৰ ভাষণ কবলত বুজি পায়। এতিয়া কোনোবাই যদি চাই চাই কৈ আছে তেওঁ বুজি পাব লাগ ব যে তেওঁ হয়তো সেই সমস্যাৰ বিষয়ে নাজানে তেওঁক খালি ক'বলৈ দিয়া হৈছে তেওঁ কৈ আছে। তেনেকুৱা ধৰণৰ কথা এই সৰু সৰু কইথা-কথাবোৰ যদি আমাৰ ধৰা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী সকলে বুজি পায়। তেওঁলোকে তেতিয়া মানে সমাজৰ এখনত কেনেকুৱা ধৰণৰ ব্যক্তিৰ প্ৰয়োজন তেওঁলোকে নিজে চিনাকি কৰিব পাৰিব আৰু ভাল বেয়াটো সকলো বস্তুতে থাকে তুমি কেৱল এনেকুৱা নহ সমাজ এখনত ভাল বেয়া মানুহ থাকে এনেকুৱা নহয়। বহুত ক্ষেত্ৰতে সকলো দিশতে জীৱনত যিমানে আগব- আগবঢ়াই যাবা তুমি নিজৰ জীৱনটো যিমানে আগবঢ়ি যাই থাকিব সিমানে মানে ভাল ভাল বেয়া দিশ দুটাই থাকে কিন্তু সেই ভাল বেয়া দিশৰ মাজত ভালটো বাচি বেয়াটোক কেনেকে পৰিহাৰ কৰিব লাগে সেইটো নিজৰ ওপৰত কথা। সেইটো তুমি নিজৰ মানে জীৱনত কি শিকিছা সেইটোৰ ওপৰতহে তুমি ৰাখি কিনে ভাল বেয়াটো তুমি নিজে নিৰ্দেশনা হিচাপে তুমি ৰাখিব পাৰিবা নিজে চইচ কৰিব পাৰিবা। বা নিজে আগবাঢ়ি যাব পাৰিবা ত' এনেকুৱা ধৰণৰ যিবিলাক লক্ষ্য ৰাখি মানুহে কাম কৰে সমাজত ভাল ভাল লক্ষ্য ৰাখি তেওঁ লোক কৰ আগশাৰীত আমি চলিব লাগে বা তেওঁলোকৰ নিৰ্দেশ মতে চলিব লাগে যাতে আমাৰো জীৱনতটো সেনেকুৱা ভাল মানুহৰ চৰিত্ৰ হিচাপে গঢ়ি উঠক আৰু। বাকী এই বিষয়ে বিশেষ একো নকওঁ দিয়া আৰু নহলে পিছত কেতিয়াবা এই বিষয়ে আৰু ভালকে কথা পাতিম।
অ হ'ব দিয়া।